কি খবৰ কি খবৰ
ভালেই আপোনাৰ কি খবৰ
চলি আছে আপোনাৰ কওকচোন
মোৰো ভালেই অ হয় মই কা কামৰ পৰা আহি খাই বৈ এতিয়া অলপমান ঘূৰি ফুৰিবলৈ আহিছোঁ
অ এয়া মোৰ এই ৰাস্তাত এনেই অনাই বনাই ঘূৰি ফুৰিছো কাম বন নাই নহয় আৰু
আৰু তাকে কৰিবনো কি
তাকে গৰম যিটো পৰিছে আৰু কৰিবলৈ একোডাল নাই এনেকে তাকে এনেই ৰাস্তাতে ঘুই ফুৰিছো ছোৱালী কেইজনী মান অহা দেখিলো তাকে জোকাই দিলো একবাৰ
অঁ এইটো আমি সৰুকালত আমিও বহুত কৰিছিলোঁ
তাকে ফুৰ্ত বিলাক এইবিলাকতে সোমাই আছে আৰু এনেকে আৰু
হয় হয় এনেকে ধেমালি ধুমুলা কৰি থাকিব লাগে
হয় ধেমালি ধুমলা কৰি পেলাই দুজনী বিয়ায়ে পাতিলো এতিযালেকে
হয় সেই বিষয়ে মই ভালকেই জ্ঞাত কিয়নো আপোনাৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়
হয় হয় হয় দুজনী বিয়া পাতি এতিয়া ছটা ল'ৰা ছোৱালীৰ বাপেক হলো
ম হয় মই জনামতে আপুনি এজনীহে অনা আছিলে আৰু এজনীক কেতিয়া আনিলে
দুই নম্বৰ বাৰ আৰু এজনী উঠাই দিলো আৰু এজনী আমাৰ ওচৰে পাজৰে পাইছিলো উঠাই দিলো আৰু
হয় হয় এতিয়া আপোনাক কাম বন কেনে চলি আছে
মোৰ কাম বন মানে কাম বনো কি ৰাতিপুৱা উঠা পলম হয় আপুনি জানেই আকৌ উঠা হোৱাৰ পিছত আৰু এইপিনে মাৰ ব বক বকনি মায়ে চিঞৰিব ভাত খা হি চাহ খা হি আকৌ চাহ খোৱা ভাত খোৱা এইবিলাকৰ মাজতে চলি আছে
হয় হয় এতিয়া আপুনি এতিয়া আপুনি চাব পাৰে আ যিটো আমাৰ নয়ন শইকীয়া ঘৰৰ সৰুজনি অ সৰুজ সেটো পিতেক যিটো তেওঁৰ পেট হয় তেওঁৰ এতিয়া পেটটো আপুনি চাগে দেখিছেই কিমান ডাঙৰ হৈ পৰিছে
হয় হয় দেখিছো সেইটো পেট নহয় আমি আচলতে সেইটো গুদাম বুলি ক'ব লাগিব হয়টো ভঁৰাল
হয় আৰু এটা গোঁসা বুলিও কব পাৰি অ হয় তেওঁৰ এতিয়া তেওঁলোকৰ ঘৰতে খেতি বাতি চলি আছে আৰু তেওঁলোকৰ ঘৰত খেতি বাতি চলাৰ চলাৰ পাছত এতিয়া আপুনি চাব পাৰে অন্যান্য ঘৰত অ খেতি কৰি শেষ খেতিত বিক্ৰী কৰে কিন্তু সেই ক্ষেত্ৰত বু সিহঁতৰ ঘৰত সেইটো কথা নহয় সিহঁতৰ যিখিনি খেতি কৰে সেইখিনিক খেতি কৰা সকলোবোৰ শস্য তেওঁৰ সৰু পুত্ৰক খোৱাওঁতেনে খৰচ হৈ যায় আৰু তাৰোপৰি আমাৰ গাঁৱৰ যিমানখিনি কৃষকে খেতি কৰে হয় মোৰ কথাটো শুনি লওক তেওঁলোক আমাৰ গাঁৱত যিমান মানুহে খেতি কৰে সেই সকলোবোৰ খেতিৰ শস্য তেওঁলোকে ক্ৰয় কৰি আৰু তেওঁৰ সৰু প্ৰিত্ৰকে খুৱায়
হয়
হয়
আৰু তেখেতৰ যিহেতু সৰু পুত্ৰৰ এনে খোৱা বোৱাত অলপ বেছিয়েই ৰাপটো অলপ বেছিয়েই আপুনি আপুনিও জানে সেইটো ময়ো জানো সকলোৱে জানে নে আৰু সেই মানে খোৱা বোৱাৰ ওপৰত তেওঁ যিটো লক্ষ্য ৰাখিলে লক্ষ লক্ষ্য ৰাখি পেলাই মানে তেখেতৰ অলপ অ শৰীৰ শৰীৰৰ বৃদ্ধি বেছিকৈও হৈছে যেন দেখা পাইছে কাৰণ বয়সটো তেখেতৰ ইমান বিশেষ নহয় আৰু বয়সতকে তেওঁৰ অলপ ওজনটো আৰু যিটো পেট পেট বুলি কয় সেইটো পেট আচলতে ন সেইটো ভঁৰালৰ সদৃশ এটা উ ভঁৰালেই বুলি কব পাৰি যিহেতু সেইটো কাৰণে তেখেতক মানে আমি বাধা দিও লাভ বাধা দিও আমাৰ কোনো মানে আমাৰ লাভ নহব কিয়নো তেখেতক বাধা দিলে বা আমাৰ ঘৰৰ শস্য বা আমাৰ ঘৰৰ খাদ্য খাই তেখেতে আদায় নকৰে কাৰণ তেখেতে নৰেনৰ ঘৰৰে এ খাদ্য খাই আদায় কৰিব আৰু এতিয়া সিহঁতৰ তেখেতলোকৰ নিজৰে সমস্যাত ভুগিবলগীয়া হ'ব কিয়নো বছৰে কলে সকলোৰে এনেকে আহ খাদ্য গোটাই থোৱা থাকে আৰু তেখেতে যদি এমাহতে যদি গোটেই খাদ্যখিনি খাই আদায় কৰি দিয়ে তেতিয়া হয়তো সিহঁতৰ তেখেতলোকৰে সমস্যা হ'ব
হয় আপোনাৰ এতিয়া কথা এটা আপুনি বিশ্বাস নকৰিব তেওঁলোকৰ এটা গুাম আ যিটো আপোনাৰ মত- সাত কিলোমিটাৰমান দীঘল হ'ব আৰু সেই গুদামটোত আমাৰ অসমৰ সিমান খাদ্য নাই যিমান সিহঁতৰ সেই গুদামটোত আছে সেই সমূহ অ সেই সমূহ অকল তেওঁৰ হয় সেইসমূহক অকল তেওঁৰ বাবেই জমা কৰি ৰখা হৈছে কণ্ট্ৰলত যিমান চাউল আহে তেওঁৰ সিহঁতে ঘৰৰ মানুহে ক্ৰয় কৰি লয় কিয়নো তেওঁৰ পুত পুত্ৰ নৰেন শইকা পুত্ৰ যিটো সৰু পুত্ৰৰ তেওঁৰ ভঁৰালটো অতি ডাঙৰ সেইবাবে
হয় হয় হয় আৰু তেখেতৰ মানে তেখেতৰ চাবলৈ গ'লে ডাঙৰ পুত্ৰজনো কম নহয় ডাঙৰ পুত্ৰ বুলি আচলতে ক'ব নোৱাৰি তেখেত আচলতে পুত্ৰী হ'ব কিয়নো তেখেতৰ এ লাজ লক্ষণ আৰু ভাং ভঙিমা বিলাক তেখেতৰ দেখাত অলপ হেৰি মহিলা সদৃ হয় যিহেতু তেখেতৰ আপুনি যাবলৈ পায় খামুচীয়া কঁকাল খামুচিয়া কঁকালৰ যি লাভ পাহ নৃত্য তেখেতৰ আপোনাৰ আপুনি হয়তো দেখিছে ময়ও দেখিছো তেখেতে দেখিবলৈ পোৱা মতে আপুনি ভাওনাত হয়তো দেখে তেখেতেলৰ মুখত এডাল নাই দালি তেৱে আচ চল নাৰী কথাষাৰি সেয়া কৰি গৈছে মহাপুৰুষে আমাৰ আগত সেই তেখেতৰ মুখত নাই এডালো দাৰি আৰু ভাওনাত ভাও পায় তেওঁ নাৰী এতিয়া এই কথাষাৰ তেখেতে আপুনি লক্ষ্য কৰিছে হয়তো লাই লা লক্ষ্য বিলাকৰ পৰা ধৰি লৈ তেখেতৰ চাবলৈ গলে চুলিৰ পৰা আৰু তেখেতে যেনেকৈ নিজৰ সৌন্দৰ্যতাৰ ওপৰত যেনেকৈ পইচা অপবয় কৰি আ সেয়াও হয়তো আপুনি লক্ষ্য কৰিছে
হয় তেওঁ ইমানেই খেচেৰা প্ৰকৃতিৰ ব্য্য়ক্তি তেওঁ শুই উঠি নিজৰ দাঁত ব্যঞ্জন নকৰি তেওঁৰ দুটা কেমিকেলযুক্ত প্ৰডাক্ট আনি লৈছে যিটা হ'ল আপোনাৰ মাউথ ফ্ৰেছনাৰ বুলি কয় ইংলিছত ক'বলৈ গ'লে তেনেধৰণৰ দুটা সামগ্ৰী আনি লৈছে সেই দুটা তেওঁৰ মুখত ফেচ ফেচ কৰি মাৰি তেওঁ সেইদৰে ঘূৰি ফুৰে কিন্তু তেওঁ
দাঁত মনজন নকৰে হয় হয় হয় আপোনাৰ কথাখিনি গম পাইছো আৰু তেখেত মানে কিছুমান আপুনি হয়তো লক্ষ্য নকৰি পাৰে কিন্তু তেখেতে যেনেকে ধৰক নিজক চফা এজন ভাল পৰিষ্কাৰ ব্যক্তি বুলি দেখুৱাই ফুৰে কিন্তু তেখেত কিমানতটো পৰিষ্কাৰ ব্যয়ক্তি নহয় তেখেতে আপুনি ক'লে মনজন নকৰে কিন্তু তেওঁ সৌন্দৰ্যতাৰ ওপৰত পইচা প্ৰব্য় কৰি ঘুৰি ফুৰিছে আৰু তেখেততে জনামতে বহুত তেখেত বহুত মানে এনেকে হলী গলি থকা যেনেকা পায় তেওঁ অলপ মানে চৰিত্ৰতও অলপ ডাৰ্ক থকা যেন আমি দেখা পাওঁ কিয়নো তেখেত হয়তো লৰা লৰা জন্ম হ হ'ব পাৰে কিন্তু তেখেততে ছোৱালীৰ লক্ষণ লৈ পেলাই মানে ছোৱালীৰ ওপৰত আকৰ্ষণ নহয় অকল ল'ৰা ওপৰত আকৰ্ষিত হৈ থাকে
হয় তেওঁ তেনেধৰণে দুই তিনিমাহ গা নুধুই আহ তাৰ মাজত এদিনহে তেওঁ সময় মিলাই গা ধুৱে ইমানে আহ খেচৰা প্ৰকৃতিৰ ব্যক্তি
উ
আৰু তেওঁ প্ৰায় মই জনামতে তেওঁ তেওঁৰ নিজৰ বিদ্যালয়লৈ প্ৰায় নোযোৱা হৈছে কিয়নো তেওঁৰ প্ৰায় স্বভাৱ চৰিত্ৰবোৰ বেয়া হৈ
আৰু তেখেতৰ পিতৃ আৰু মাতৃও কোনো গুণে কম নহয় তেখেতসকললেও বহুত খ খকুৱা। লোকৰ খোৱা আপুনি জানে হ'বলা লোকৰ ওখ বুলি ক'লে ক কয় পেট পোহা খাই পাত ফলা বুলি যে কয় তেখেতলোককে কয়। উম,
হয়।
হয় - হয় লোকৰ ঘৰত সকাম বুলি ক'লে এটা সকাম নেৰে আৰু পৰিয়ালত কাৰোবাৰ ঘৰত কিবা পাতিছে। গম পালে পলিয়াই হ'লো খাবলৈ যাবই কাৰণ তেওলোকল ককোৱা আৰু চবৰে ঘ তে কিবা পাতিলে উপসস্থিত আগতীয়াকে হোৱা মানুহ আগদিনাখনৰ বা দুদিনৰ আগৰ পৰা উপস্থিত থকা মানুহ আছে। যদি সিহ তেখেত দুজনী ঘৰত ল'ৰা ছোৱালী কেনেকে পঢ়িবলৈ দি বা কিবা ভাত বনাই খাবলৈ দি তেখেতলোক হেৰিয়ালৈ গুচি যায়। তেওলোক মানে এনেকে খাবলৈ মেলিবলৈ সকামলৈ গুচি যায়।
হয়।
হয়।
আৰু তেওৰ সৰু পুত্ৰ যি আপুনি সটো গম পাইছে তেওৰ আহ যিটো কলম অস সেইটো অতিমাত্ৰা বাঢ়ি গৈছে।
হয় ভৰাল - ভৰাল হয়।
সেই কলহটো যা পুনি এতিয়া আমি এটা সীমাত বান্ধি দিব লাগিব তাৰপৰত কলতা চৰকাৰে কিবা এটা পদক্ষেপ হাতত ল'ব লাগে তাৰ মই কামনা কৰিছো কিয়নো তেও যিদৰে আহাৰ গ্ৰহণ কৰিছে তেও শুই উঠি প্ৰায় আহ, আমি এতিয়া আমি শুই উঠি দাত মঞ্জন কৰি আহ চাহ খাই বহুত সময় পিছত আমি আহ আহাৰ গ্ৰহণ কৰো কিন্তু তেওৰ ক্ষেত্ৰত সেইটো সম্পূৰ্ণৰূপে পৃথক তেওৰ শুই উঠি প্ৰায় আহ, আহাৰ গ্ৰহণ কৰিবলৈ ধৰে আৰু তেও প্ৰায় মই জন মতে বাৰ মান বাৰ ৰাখ উঠি লৈ তেও তেতিয়াও আহাৰ গ্ৰহণ কৰে তেও ইমানেই হওক বাঢ়ি- বাঢ়ি গৈ দিনক দিনে আৰু চৰকাৰে কিবা এটা ব্যৱস্থাও গ্ৰহণ কৰিব লাগে।
হয়।
হয় আহ, আমাৰ ভাৰততে বা এসময়ত আহ, খাদ্যৰ অভাৱ হৈছিল। আৰু এনে খাদ্যৰ অভাৱ আকৌ নাহক বুলি এইজন ব্যক্তিক আহ খাদ্যৰ প্ৰতি লেকাম বান্ধিব লাগে।
হয় - হয় আৰু চৰকাৰে ধৰক এইটো তেখেতলোকৰ পাৰিবাৰিক সমস্যা যিহেতু তেখেতলোকৰ ঘৰৰ নিজাব বিয়া নিজেই এনেকে খেতি বাতি কৰি নিজেই ঘ আৰ্জি আ বা নিজেই এ ঘৰলে কঢ়িয়াই আনিছে আৰু তেখেতলোকৰ নিজৰ সম্পত্তি হয় যিহেতু তেখেতলোকৰ ওপৰত চৰকাৰেও হয়তো মাত মাতিব নোৱাৰি। কিন্তু যদি তেখেতলোকে ৰাজহুৱা ভৰালত বা ৰাজহুৱা কোনো স্থানত যদি এনেকে হাত দিয়ে তেতিয়া হয়তো চৰকাৰে কোনো পৰিস্থিতি আগবঢ়াই ল'ব পাৰিব মই তেনেকৈ বুলি ভাবো।
হয়। আপুনি আগতে চাব পাৰে আহ এওক আহ যাতায়াত কৰিবৰ বাবে বহুত সমস্যা ইচ্ছা হয় এ কোনো ট্ৰেইন বা গাড়ীত তেও ফিট নহয় কিয়নো তেওৰ চাইজটো যিটো আপোনাৰ
যি ক'বলৈ গ'লে তেখেতৰ মানে শৰীৰৰ গঠন যি যিটো মানে তেখেতৰ শৰীৰৰ গঠন সেই গঠনটোও ন শৰী মানে তেখেতে এনেকে আহ, ট্ৰেইন বা এনেকে উম, ব বাছত মানে এনেকুৱা ধৰণৰ কোনোবা গাড়ী আদি এনেকুৱা বিলাকত মানে তেখেতে যাত্ৰা কৰিব নোৱাৰে যিহেতু তেও শৰীৰৰ অলপ আগতকৈ বৃদ্ধি - বৃদ্ধি হৈছে শৰীৰ আৰু স্বাস্থ্যটো আপুনি দেখিছেই আৰু মইও দেখিছো।
হয় এওঁক মই জনামতে ঠেলাত এঠাইৰ পৰা আন ঠাইলৈ নিয়া হয় কিয়নো ঠেলাৰখন তেওঁৰ বাবে বিশেষভাৱে নিৰ্মিত কৰা হৈছে অ তেওঁক বিশেষভাৱে লোহাৰৰ চাৰিটা চকা প্ৰস্তুত প্ৰস্তুত কৰা হৈছে তেওঁক নিবৰ বাবে
হয় হয় হয়
হয় কিয়নো তেওঁ এঠাইৰ পৰা আনঠাইলৈ ইমানেই শকত হৈ পৰিছে তেওঁ এঠাইৰ পৰা আঠৰিলি খোজ কাঁহী যাব নোৱাৰে আৰু তেওঁক আমাৰ ঠেলাত নিব লগীয়া হয় কিয়নো তেওঁ যদি এঠাইৰ পৰা আনঠাইলৈ খোজ কাঢ়ি কাঢ়ি যায় তেতিয়া তাত ভূমিকম্পও সৃষ্টি হ'ব পাৰে সেইবাবে তেওঁক ঠেলাত নিয়াটো এটা উচিত বিকল্প বুলি এই ঘৰৰ মানুহে বাছনি লৈছে
আৰু তাৰ তুলনাত আমাৰ আমাৰ বাবা পুতেক আমাৰ লক্ষ্যজ্যোতি চয় হাজৰিকাও কোনো ক্ষেত্ৰত কম নহয় তেখেতৰো মানে শৰীৰৰ বয়সটো তেখেত যিহেত জানে আপুনি তেওঁ এতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছে আৰু সপ্তম শ্ৰেণীত তেওঁৰ ওজন হৈ আছে সত্তৰ কেজি তেখেতৰ সেই সত্তৰ কেজি ওজনৰ ৰহস্য আপুনিও হয়তো জানে ভালকে কিয়নো তেখেতে ৰাতি শুই উঠি মুখখন ধৱোৱাৰ উপৰি প্ৰথমতে তেখেতে ভাতৰ কাহী লৈ বহে আৰু তাৰ পিছ মুহৰ্ততে তেখেতৰ আকৌ ভোক লাগে তাৰ পিছত হয়তো এনেকে পাওৰুটি বা কিবা জলপান আদি এনেকে সেৱন কৰে আকৌ আকৌ অলপ সময়ৰ পিছতে আকৌ তেখেতৰ ভোক লাগে আৰু তেখেতে দিনটো তেনেকৈ খোৱা বোৱা কৰোতে তে কৰোতে হয়তো সেই অকমানি ল'ৰাটো যোনটো বয়স এতিয়া চৈধ্য বছৰ বা তেৰ বছৰ সিমানান হৈছে আৰু তেখেতৰ ওজন এতিয়া সত্তৰ বছৰ অঁ সত্তৰ সত্তৰ কুইণ্টেল
হয় আপুনি নিশ্চয় আমাৰ কাষৰ নাক পোচোৱা হাজৰিকা দেৱৰ কথা পৰি আছে হয় হয় তেওঁ প্ৰায় অ নৰেন শইকীয়া সুৰটো ভাতৃৰ দৰে হৈ গৈ আছে এনেদৰে যদি তেওঁ আৰু আহাৰ গ্ৰহণ কৰে তেওঁ নৰেন শইকীয়া সৰু ভাতৃৃতকৈও তেওঁ অধিক ওজন বাঢ়ি যাব কিয়নো তেওঁ বয়স অনুসৰি তেওঁ বহুতটা আগবাঢ়ি গৈছে তেওঁৰ ওজনত ক্ষেত্ৰত
ভাবো এতিয়া এই কম বয়সতে তেখেতলোকে নিজৰ স্বাস্থ্যৰ প্ৰতি অকমান গুৰুত্ব দিব লাগে যিহেতু হয়তো পিছত সময়ৰ লগে লগে তেখেতসকলৰ বহুত সমস্যা দেখা দিব পাৰে তে তেওঁলোকক বৈবাহিক জীৱনতো হয়তো আহ কিছুমান সমস্যাই দেখা দিব পাৰে বা বা তেখেতলোকৰ পঢ়াৰ ক্ষেত্ৰতে হওক বা যিহেতু তেখেতসকলৰ ধৰক এতিয়া ওজনৰ বৃদ্ধি হোৱাৰ লগে লগে কোনো চৰকাৰী চাকৰি বা এনেকে পুলিচত আদি আৰক্ষী এনেকুৱা বিষয়ত এনেকে ভৰ্তি হবোৱাৰিব সেইটো কাৰণে তেখেতলোকে অকমান চেষ্টা কৰিব লাগে
হয় আপুনি বিবাহৰ কথা ক'লে এনেহেন শকত ব্যক্তি এজনলৈ কোনো মহিলা বিবাহ হব বুলি